হেল্ল
অ'-, অ' ্ চাউণ্ড আহিছেনে।
অ', - চাউণ্ড আহি আছে।
অ', -নমস্কাৰ ভালনে আপুনি।
অ', -ভালে আছো আপুনি।
মই ভাল আছো আহ আপুনি দিনটোৰ আৰম্ভ খিনি কেনে। এনেতো মই আপোনাৰব কথা কৈ আছো। আপুনি- আপুনি দিনটোৰ আৰম্ভখিনি কেনেকৈ কৰ।
অ', দে-দিনটোৰ আৰম্ভণি এনেতো মই আহ ৰাতিপুৱাই টোপন পৰা উঠো যেনে চাৰে চাৰিটা নহলে পাঁচটা মানতে উঠি যাও। তাৰপিছত আহ ৰাতিপুৱা উঠি যাও। মোৰ মানে সৰুৰে পৰা অভ্যাস আছে এইটো।
অ', -ভাল- ভাল
উম -উম তাৰপিছত আৰু আ য়োগা অলপ কৰো এক্সাৰচাইজ কৰো অলপ। এইটোতো প্ৰয়োজনে কৰা।
হয়- হয়
তাৰপিছত নিজৰ কামখিনি নিজেৰ নিজে কৰি লও।
চাউডটো কাটি -কাটি আহি আছে আপোনাৰ। আপোনাৰ চাউণ্ডটো কাটি -কাটি আহি আছে!
আচ্ছা, এতিয়া ঠিক আছে নে?
অঁ, - অঁ-, অঁ--! ঠিক আছে! অঁ-, অঁ ঠিক আছে!
ঠিক আছে! ত' মই ক'লোঁ যে এক্সাৰচাইজ য়োগা কৰি, আপুনি কৰে নে?
অ', - অ' কোৱা!
আপুনি কৰে নেকি য়োগা?
অঁ, - অঁ -মই কৰোঁ আৰু মই দিনটো আৰম্ভ কিনে এটা ৰুটিনৰ পৰা মই সৰু কৰোঁ আৰু উম পুৱা সোনকালে উঠি কিছু সময় নিয়ৰ উম কামৰ পৰিক ল্পনা, কৰোঁ আৰু সমগ্ৰ দিনটো কাৰ্যকৰী ভাৱে পাৰো কৰিব পাৰোঁ আৰু!
অ'
ঠিকে আছে, আমাৰতো ব্যস্ত জীৱন, চাকৰি জীৱন, আমাৰ এনেকে। নিয়ম-চিয়ম বনায়ে কৰিব লাগিব। হেল্ল'?
উম, শুৱাৰ সময়খিনিত আৰু
হেল্ল'? অ'!
আমাৰ ব্যস্ত জীৱন, চাকৰি জীৱন। আমাৰ এনেকে, নিয়ম বনাইয়ে চলিব লাগিব।
হয়, হয়! আপুনি চাকৰিৰ প্ৰস্তুতি লৈছে নেকি?
অ'! মই, স্কুলত চাকৰি কৰোঁ, শিক্ষক-শিক্ষয়িত্ৰী ৰূপে।
অ'! অ'! অ'! বাৰু।
মই ৰাতিপুৱা মই, অ'! অ'!
আপুনি পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱনৰ ভাৰসাম্য কেনেকৈ বজাই ৰাখে আপুনি? কাৰণ, আপুনি এতিয়া, এটা জবৰ লগত লগ হৈ ৰৈছে। তেন্তে, কেনেকৈ আপুনি জীৱন?
অ'! মানে, অলপ আঁ ব্যস্ততাৰ মাজতো মই, নিজৰ কাৰণে অলপ খিনি সময়, বাহিৰ কৰাৰ কাৰণে, বাহিৰ কৰিলোঁ। মই ৰাতিপুৱা নিজৰ স্বাস্থ্যৰ কাৰণ, অলপ এক্সাৰচাইজ কৰোঁ, য়োগা কৰোঁ। তাৰপিছত, মই নিজে, উম! মই ব্ৰেক ফাৰ্ষ্ট দে, জলপানৰ ব্যৱস্থা কৰোঁ। মই স্কুলতো যে, অ'! টিফিন লৈ যাওঁ। সেইটো মই নিজেই প্ৰিপেয়াৰ কৰোঁ। মই মানে, বাহিৰৰ বস্তু খোৱাত ত' ইমান ভাল নাপাওঁ! স্বাস্থ্যৰ কাৰণে, এতিয়াও অলপ বেয়া আছে। সেইকাৰণে, যিমানে পাৰোঁ! মই নিজে বনাওঁ! ত' মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি, নয়টা, আঠটা মানত- আঠটা মানত ওলাই যাওঁ, মই স্কুলৰ। হেল্ল'?
হেল্ল'? শুনা পাইছেনে?
অ' অ'! পাইছোঁ। আৰু মই দৈনন্দিন জীৱনৰ মাজত উম, ভাৰসাম্য ৰখাৰ মূল চাবিকাঠি হ'ল, উম, এটা উম, টাইম চাৰ্ট তৈয়াৰ কৰিলোঁ মইয়ো। আৰু
উম। আচ্ছা।
মই
অ'! আপুনি পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে? উম। হেল্ল'?
এইবিলাক চাকৰিৰ বাবে পষ্টো, এই ধৰণৰ উম, এইটো মই কৰোঁ। টাইম-টেবুল কৰি মই কৰোঁ।
অ'! আপুনি-আপুনি প্ৰস্তুতি চলাই আছে? উম!
খাদ্য আৰু অ' স্বাস্থ্যৰ শিক্ষাৰ ওপৰত কেনেকৈ কি প্ৰ প্ৰভাৱ পেলাই আপুনি?
খাদ্য আৰু চা খাদ্যটো আমাৰ আ পিয়ৰ খাদ্য হ'ব লাগে যিটো আমি নিজে ঘৰত বনাও। নিজৰ স্বাস্থ্যৰ কাৰণে যিটো ভাল।
অ'।
এইটোয়ে এই এইটোয়ে এইটো নিজৰ ঘৰৰ সেইটো, আৰু তাৰোপৰিও মই অনুপাতটো আমি চাইকে খাওঁ যে আমি সৰু পৰা বেছি খাাম নে? প্ৰ'টিন খাম নে ভিটামিন খাম, এইটোতো আছেয়ে। আৰু এইটোৱে আৰু, ম অ' হেল্লো হেল্ল'।
হেল্ল' অ' অ' কোৱা কোৱা অ' অ'। আপোনাৰ এ এ নেটৱৰ্কটো কাটি কাটি আহি আছে।
আও চাৰভাৰৰ প্ৰব্লেম আছে চাগে। মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে মই লাঞ্চ কৰোঁ, স্নেক কৰোঁ আৰু ৰাতি যে মই ডিনাৰটো এইটো মই চেষ্টা কৰোঁ যে সাঁতটা মানত মোৰ শেষ হৈ যায়।
অ' এইটোতো বঢ়িয়া হয় তেন্তে।
এনেও মই উম, মানে বেছি ভাৰী অ' ডিনাৰত নাখাওঁ মানে হাল্কা ফুল্কায়ে বস্তু
অ' হা হালকা হালকা, ডাইজেষ্ট ভাল হ'ব তেন্তে।
অ' ভাল, এনেই কেতিয়াবা চুপ এনেকে খাই দিওঁ।
হয় হয় আৰু মই উম, মই ধৰি লওঁক উম, কি কয় তাক? আ, কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰোঁ আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ উম, মনকে আৰু শক্তিৰ ওপৰত পৰে আ সেই কাৰণত মই এ প্ৰিপাৰেচনো কৰি আছোঁ সেই কাৰণত পঢ়া শুনা আৰু পৰি ক্ষাৰ প্ৰস্তুতিৰ বাবেও এইটো দুনটো ভাল ৰাখাৰ মই প্ৰচেষ্টা কৰোঁ আৰু তাৰ লগতে পৰ্যাপ্ত পানী খোৱা আৰু নিয়মীয়া ব্যাম, হয় হয় হয়, আৰু শৰীৰ চক্ৰীয় কৰি কৰি ৰাখে আৰু উম, যদি শৰীৰ সুস্থ নহয় তেন্তে আপুনি যিমানেই চেষ্টা কৰ নকৰক পঢ়াতে মনো
উম, মনোযোগ নাথাকে আমাৰ আমাৰ আমাৰ কাৰণতো সবতকে ডাঙৰ ধন হৈছে আমাৰ স্বাস্থ্য। এইটো ঠিক থাকিলে আমাৰ পঢ়া শুনা উপাৰ্জন চব ঠিক থাকিব।
আপোনাৰ মোৰ আৰু সকলোৰ বডিত উম, ছেভেণ্টি পাৰ্চেণ্ট পানী থাকে। তবু মই আ এহ অ' তবু সকলে উম, একদিনত উম, চাৰ লিটাৰ কৰি- পানী খোৱাটো খুব অত্যন্ত প্ৰয়োজনীয়।
প্ৰয়োজন
আৰু আপুনি কেৰিয়াৰ পৰিকল্পনা কেনেকৈ কৰে?
কেৰিয়াৰ পৰিকল্পনা। কেৰিয়াৰ চাওক, মই এতিয়াতো এটা বিদ্যয়ালয়ত শিক্ষয়িত্ৰী ৰূপে আছোৱেই। অঁ মই এইটো কৰি আছোঁ, তাৰ লগতো মই সৰু সৰু বাছ চাত্ৰ বিলাক মানে আহ' দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীক মই ঘৰত টিউচনো পঢ়াই থাকোঁ, তাৰ বাহিৰেও মই যিবিলাক অ' হবিচ মানে মোক চখ আছে যেনে মই আৰু ৰন্ধা বঢ়া কৰি ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ ত' মই চেষ্টা কৰি এইবিলাকৰ অলপ অলপ কৰি যে আজিকালি যে আহ' মানুহে ভিডিঅ' কৰে এইটোও ত' চচিয়েল মিডিয়া এইটোও কৰাৰ চেষ্টাত আছোঁ। চাকৰি জীৱনৰ লগত নিজৰ আহ' চখটো অলপ ধৰিলা
হ হা হা হা ভাল ভাল ভাল। আৰু মই কেৰিয়াৰ পৰিকল্পনা কৰিবলৈ হ'লে প্ৰথম নিজৰ ৰুচি আৰু দ দক্ষতাৰ ওপৰত মই ভিত্তি কৰোঁ, ফাৰ্ষ্ট লক্ষ্য ৰাখোঁ মই আৰু মই এ কিবা কিবি এক্সামবিলাক মই দিওঁ আৰু সেইটো প্ৰচেষ্টা চলাই আছোঁ। মই আৰু- অ' কাৰণ আপুনি যি কামেই কৰে নে সেই কামেৰ বাবে আপোনাৰ বৰ্তমান শিক্ষা আৰু অভিজ্ঞতা কিমান প্ৰাসংগিক আছে উ চিটি বিচাৰ কৰিব লাগে না। ত' আৰু - সঠিক দিচা দিবলৈ অ' ধৰিলেও আপুনি এটা এক্সাম প্ৰিপৰেচন কৰিছে হা ত' আপুনি এইটো চিলেবাছ অঁ আৰু কি কয় তাক, চিলিভাছ, পেটাৰ্ণ আৰু যি যিবিলাক হয় নাই হয় ফাৰ্ষ্ট আপুনি এই চ'ব আহ' দেখিব আপুনি যে কি আছে কি আহিব। তেন্তে আপুনি বুজি পাব না মই বুজিছোঁ এই কোৱা আৰু। আৰু অনুশাসনৰ গুৰুত্ব কি আপোনাৰ বাবে অনুশাসন?
অনুশাসনটো আচছা, অনুশোচনা মানে এইটো এইটোতো জীৱনৰত থাকিবই লাগিব নহ'লে আপুনি মানে, মূল মূল এইটো এইটো নাথাকিলে আপোনাৰ পঢ়া শুনা হওক আপোনাৰ চাকৰি জীৱন আপোনাৰ নিজৰ
হয় নেকি? চাকৰি চাকৰি আৰু নানাবিলাক চাকৰি আহি থাকে না।
নাই নাই মই এতিয়াতো বেলেগ চাকৰি প্ৰিপেৰেচন কৰা নাই মই য'ত আছোঁ তাতে এতিয়া কৰি আছোঁ তাৰপিছত লাহে লাহে ভাবিম যদি কিবা মই আৰু ভাল সুবিধামূলক কিবা পাওঁ চাম আৰু।
আ এটা এটা দিশত লক্ষ্য কৰি থাকা ভাল।
উম।